অ'
এয়া মই বহি আছোঁ। তুমি কি কৰিছা?
মইও এ, এনেই বহি আছোঁ।
অ', খবৰ খাতি?
খবৰ খাতি ভালেই দিয়া, তোমাৰ কোৱাচোন কেনেকুৱা খবৰ?
মোৰো ছোৱালী আছে দিয়া, তুমিতো পাহৰিলাই আৰু।
নাই নাই পাহৰা, সেই তুমি পাহৰি গ'লা।
এই মই নাপাহৰা মই টাইমেই নাপাও।
কি কৰি আছা পিছে এতিয়া মানে কি পঢ়ি আছা? অ'।
ইলেভেন।
অ', আচ্ছা ইলেভেন কৰি আছা।
অ', তুমি?
মই এইবাৰ ফাৰ্ষ্ট চেম ডিগ্ৰী।
আহ, আহ।
তাকেহে
বাকী ৰিল চিল বনোৱা নে নবনোৱা।
ৰিল চিল নাই মই বনোৱা নাই আগতে বনাইছিলোঁ।
অহ।
তুমি বনোৱা নে।
আজিকালি বোলো কন্টেন্ট ক্ৰিয়েচন ইমান ষ্টুডেন্টে কৰে।
উম কনটেন্ট ক্ৰিয়েচনৰ পৰা টকা আহে আজিকালি বেছি।
তাকে সে অ', বহুত ভাল আৰু মানে এটা চৰ্চ অফ ইনকাম আৰু ষ্টুডেন্ট বিলাকৰ কাৰণে ভাল হয়।
সেইটো আৰু মানে হ'ল বুলি আৰু দিন ৰাতি কৰি থাকিব নালাগে ধৰা।
অ', সেইটোৱেই পাৰ্ট টাইম যেতিয়া কৰিব মন তেতিয়া কৰিলেই হ'ল। আৰু যেতিয়া মন নাই তেতিয়া নকৰিলেই হ'ল সেইটোয়ে অ', সেইটো কাৰণে ভাল।
উম কি কৰিছা তুমি এতিয়া।
মই এনেই ৰখি আছিলোঁ মই বোলো ফোন এটাকে কৰো কিনো কৰি আছে সুধো।
আৰু ঘৰত চবৰে ভালনে।
ঘৰত ভালেই, ভালেই তোমালোকৰ ভাল।
আমাৰ ভালেই কি কৰিছা তোমাৰ খবৰ খাতি।
ভাল, ভাল এটা কথাকে সুধিছে।
মোৰ ঘৰ ওলাই গৈছে মানে পাহৰি গৈছিলোঁ তোমাক আমাৰ কি কৰিছে?
মায়ে আছে টিভি চাই আছে।
অ', অ'।
এতিয়া সেই চিৰিয়েল বিলাক দিব আৰু এ মই তেনেকে এইবিলাকত ইমান ইনটেৰেস্ট নাই মানে বনাব মন যায় তাৰপিছত আকৌ এই আকৌ মেকআপ ক লাইটিং ভাল কৰিব লাগিব বেকগ্ৰাউণ্ড ভাল হ'ব লাগিব সেইবিলাক চব মেচ কৰি মানে এলাহ লাগে আৰু বনাই থাকিব।
উম আৰু টাইমো নহয় যে।
অ', কেমেৰা তাৰ পিছত এতিয়া আজিকালি মন নাযায়।
ব'ৰ লাগি গ'ল আৰু আজি কালি।
তুমি তোমাৰ চিগনেছীন বেয়া
তোমাৰো একেই।
অ', ছেম হৈ আছে মানে দিগদাৰ দি আছে।
অ', অ'।
বাকী তোমালোকৰ মাহঁতে কি কৰিছে?
উম। মাঁহত মোৰ মা ঘৰত ন নাই নহয়।
হা।
ভাত পানী খালানে?
ভাত পানী অ খালো খালো তোমালোকে খালা?
খালোঁ ময়ো
অঁ।
হেৰি তোমাৰ কি বুলি কয় এতিয়ালৈতো এ এ। আৰু এতিয়াতো ভিডিঅ'বিলাক ফটোবিলাক এ আই এৰে বনায়।
সেইটোৱেটো আজিকালি এ আই। তা মানে গমেই নাপায় কোনটোনো ৰিয়েল কোনটোনো ফটোশ্বপ কৰিছে।
উম ফেক ৰিয়েলৰ মাজত মানে পাৰ্থক্যই নোহোৱা হৈ গৈছে।
এইতোৱেইতো অ।
আৰু এয়াই অলপ ডেঞ্জাৰো হৈ গৈছে ন এতিয়া ডেঞ্জাৰিয়ছ পুৰা।
অ পুৰা ডেঞ্জাৰছ হৈ গৈছে মানে এতিয়া তুমি ক'ব নোৱাৰা আৰু পুতুককে মানে। এ ভালো মানে চবৰে আৰু নিগেটিভ চাইড পজিটিভ চাইড থাকেই এতিয়া। কিছুমানৰ কাৰণে সুবিধা হৈছে প্ৰজেক্ট। কিছুমান কৰিবলৈ কাৰণেও ষ্টুডেণ্টৰ সুবিধা কিন্তু আকৌ কিছুমানৰ দিগদাৰ হয়।
উম।
তাকেহে।
কিছু মানে ভাল ইউজ কৰে কিছুমানে বেয়া উ। উম। ভালকে যদি ইউজ কৰে আৰু দেন ভালেই সেইটো চবৰে কাৰণে।
অ ভালকে ইউজ কৰিলে ভালেই কিন্তু এতিয়া সেয়া কিছুমান থাকেই আৰু। কি ক'বা।
বাকী আৰু কোৱা?
বাকী কলেজ লাইফ কেনেকুৱা চলি আছে?
কলেজ লাইফ একদম বেকাৰ কি ক'ম আৰু মই?
ফ্ৰেণ্ডচ চেণ্ডচ কেনেকুৱা?
ফ্ৰেণ্ডছে নাই নহয় মোৰ।
কিয় হেই?
এনে আক তোমাৰ?
মোৰতো এতিয়া ষ্টাৰ্ট হোৱাই নাই মই এডমিচন কৰি আহিছোহে এতিয়া যাওঁ। গ'লেহে গম পাম এতিয়া কিনো ফ্ৰেণ্ডছ এই মানে ডিগ্ৰী তুমি এক্সপেক্ট কৰিব নোৱাৰা ভাল ফ্ৰেণ্ডছ পাবা বুলি।
উম।
কাৰণে।
অ একজাম কেনেকুৱা গ'ল আগৰ কেইটা মানে?
মোৰ এক্জাম ভালেই গৈছে বাৰু তোমালোকৰ এক্জাম? হ'বনে নে হৈ গ'ল? হ'বহে ন তুমি কি ষ্ট্ৰীম লৈছা পিছে?
মই কমাৰ্চ।
অ কমাৰ্চৰ ভাল বাৰু দিয়া কমাৰ্চত মাৰ্ক স্কৰ কৰিবলৈ। মই চাইন্সৰ আছিলো চাইন্সৰ আছিলো।
চাইন্সৰ নেকি তুমি।
অ।
বাহ।
হাৰ্ড আছে। বহুত হাৰ্ড আছে মইতো এতিয়া যোনে মোক সুধিছে কি ষ্ট্ৰীম লম মইতো কেতিয়াও কোৱা নাই। ছাইঞ্চ লবি বুলি ইমান হাৰ্ড হৈছে ভাই।
বহুত মানে আৰু কমাৰ্চতো অকণমান হাৰ্ড আছেই। মানে চব কেইটাই হাৰ্ড যদি তুমি কৰিব পাৰাে দেন তোমাৰ কাৰণে ইজিয়ে হ'ব আৰু।
অ', সেইটোৱে কমাৰ্চত একাউণ্টেঞ্চিটো হাৰ্ড বুলি শুনিছোঁ বাৰু।
উম।
মানে গোটেইখিনি ষ্ট্ৰিম ইকুৱেলিয়ে মানে কিছুমানে যে কয় চাইন্স বেছি টান বা কমাৰ্চ বেছি টান বা আৰ্টছ আচলতে ক'বলৈ গ'লে গোটেই কেইটাই টান হয়। যদি তুমি ভালকে পঢ়া তেনে তুমি পাৰিবা।
আৰ্টছ বহুত ইজি কিন্তু আৰ্টছো তান আছে।
আছে আছে।
অ'। হেৰি কি বুলি কয় আহ কোৱা আৰু।
কিবা কৈ আছে তোমাক! ভণ্টি ভণ্টি আছে নেকি?
ভন্টি আছে অ'।
অ', কোন ক্লাছত ভন্টি?
উম, উম, কি বুলি কয় কোৱা আৰু।
অ', কোন ক্লাছত ভন্টি?
ভন্টি চিক্সত এইবাৰ।
অ', বেছি এইজ গেপ নাই মানে ন।
অ'। তোমাৰ ভণ্টি আছে নে নাই?
আছে আছে মোৰ ভণ্টি বহুত সৰু।
কিমান সৰু?
তাই এইবাৰ ক্লাছ থ্ৰী।
অ', থ্ৰীত নেকি।
উম।
আহ। অ', আমি মানে আমিতো মিলি পেলাইও কৰিব পাৰো ন কনট্ৰেনট ক্ৰিয়েচন।
পাৰি আজিকালি কৰেওতো বহুতে কলেব কৰে ন তেনেকে। মিলাই মিলি কৰিলেই হ'ল আৰু।
উম।
তাকেহে ইমান একে হাল্লা হৈ থাকে নহয় ৰ'বা আকৌ
অ', ফলোৱাৰ্ছটো লাগে ন।
অ', আজিকালি আ আৰু আজিকালি মানে কি হয় ফলোৱাৰ্ছ ভাল থাকিলে তোমাৰ পি আৰখিনিও আহে ন বহুত কম কম মানে ফলোৱাৰ্ছ থাকিলেও আজিকালি আহি যায়।
উম।
ব্ৰেণ্ডে এইবিলাক পথাই কৰে মোৰ ফ্ৰেণ্ডচ কিছুমানৰটো তোমাৰ থাউজেণ্ড বা ধৰ অকমান অকমানেই আছে সিহঁতৰ। ইমান মানে পি আৰবিলাক আহি থাকে ইমান কলেবৰেশচন পাই থাকে সিহঁতে। প্ৰডাক্ট বিলাকৰ মোকো কয় মই আকো মোৰ লাজ লাগে এনেকে সেই কেমেৰাত। বৈ কথা ক'বলে।
অ
সেইকাৰণে হেই হৈ যায়।
লাজটো লাগে বাৰু ফাৰ্ষ্ট ফাৰ্ষ্ট কিন্তু কৰি কৰি মানে পিছত লাজটো নাইকিয়া হৈ যায়।
উম উম এবাৰ আৰম্ভ কৰিলে আৰু পিছত পাৰি আৰু
উম উম কন্টেন্ট ক্ৰিয়েচনত মানে টকা ঢেৰ আছে।
টকা ঢেৰ আছে অ কৰিব জানিব লাগিব।
উম এতিয়া মানে এতিয়া তুমি ভিডিঅ কৰিব জানা। পিছ বনালা আৰু দি দিলা তেনেকে হলেতো নহবইয়ে।
অ সেইটোয়ে অ অকমান হেৰি কৰিব লাগিব।
কেমেৰা কোৱালিটি চাব। লাইটিং চব চব এডিটিং চাই।
উ চব চাব লাগিব।
উম,
সেইটোৱে দিকদাৰ।
চবতে মানে আৰু এনে তোমাৰ ফলোৱাৰ্চ কিমান মান আছে।
ফ্লোলাৰ্চ মানে ক'বলৈ গলে বেছি নাই বাৰু এই মোৰ মাজত। বহুত হৈ গৈছিলে তাৰ পিছত মোৰ মাথাটো মানে মাজতে কাম নকৰা হৈ যায় যে মই ৰিমুভ মাৰি দিও।
অহ,
চবকে ফ্ললয়িং ফলৱাচ চবকে ৰিমুভ মাৰি দিছিলো মাজতে মোৰ। কিমান থ্ৰী থাউজেণ্ড টু হাড্ৰেড মান হৈছিলেগে। তাৰপিছত আকৌ মইৰিমুভ মাৰি দিলোঁ এতিয়া মোৰ ফিফটিন হাণ্ড্ৰেত নে ছিক্সটিন হাণ্ড্ৰেড তাৰ মান আছে আৰু
অ অ
তোমাৰ কিমান আছে।
মোৰ একাউণ্টে পাৰমানেণ্ট ডিলিট মাৰিলোঁ দিলোঁ।
কিয়।
এনেই।
ভালকে পঢ়িবা নেকি সেই কাৰণে।
নাই নাই মানে ৰিলচ চিলচ বনাইছিলো ভাল মানে নাপাওঁ। আৰু ভিউজ চিউজ সেইকাৰণে খং উঠিল বহুত বেয়াকে সেইকাৰনে দিলিত মাৰি দিলোঁ আৰু
অ একেবাৰে তুমি হেৰি কৰি পেলাই মানে টুৱেলভ কমপ্লিট কৰাৰ পিছত ধুনীয়াকৈ একে খুলি মেলি, এতিয়া মানে কি টোৱেভ টো পাছ কৰাৰ পিছত তোমাৰ বেলেগ একো কাম নাথাকে ন ত তেতিয়া তুমি মানে, ফুল্লি মানে সেইটোতে ফ'কাচ কৰি ভালকে বনাব পাৰিবা।
উম,
কাৰণ এতিয়াতো মাথাত বহুতবিলাক বস্তু চলি থাকিব না এতিয়া নতুন নতুনকৈ ইলেভেন ষ্টাৰ্ট হৈছেহে।
উ
তাকে।
কোৱা আৰু
কোৱা আৰু কোৱা থায়ে নোহোৱা হৈ জাইগে দেখোন।
হুম হুম,
সচাকে শেষে হৈ যায়গে।
অ এনে কনটেণ্ট ক্ৰিয়েচনত মানে এটা ভিডিঅ'ত কিমান মান পায়।
এটা ভিডিঅত মানে তোমাৰ যদি কলেবৰেচন হয় তেনেহলে পায় কিন্তু আজি, আজিকালি মানে ইষ্ট্ৰাগ্ৰ্যামত কি কৰিছে তোমাৰ আ ভিডিঅ বিলাকত মানে এনেকে এনে নৰ্মেল ভিডিঅ'ত তোমাৰ নাহে পেমেনত নাহে যদি মানে তোমাৰ কিবা এটা পিয়াৰ দিছে তুমি ৰিভিউ দিব লাগে সেইটো সেইটো তোমাৰ পেইড হ'ব ন, পেইড কলাব্ৰেচন কৰিলে তেতিয়া পাবা, কিন্তু যদি ইউটিউবত আকৌ নৰ্মেলি তুমি এনেই শ্বৰ্ট ভিডিঅ' দি থাকিলেও এনে ডেইলী লাইফৰ দিলেও তাত পাবাই মানে তুমি।
ইনষ্টাটো বাৰু ইনষ্টাতটো এনেও নাপায় বাৰু কৰিলেহে বা প্ৰমচন কৰিলেহে পায়।
এই যোনবিলাক মানে নতুন নতুন ইউজাৰ সিহঁতে মানে থাউজেণ কেতিয়াবা বা ফাইভ হান্দ্ৰেড তেনেকে পাই আৰু কিন্তু যোনবিলাক তোমাৰ পুৰণা বহুত তোমাৰ ফিফটি থাউজেন ছিক্সটি থাউজেন বা লেষ্ক চলে কেও পাই যাই গে।
উম উম।
মানে লাভ আছে আৰু যোনে বহুত পুৰণা কৰি আছে।
উম আ তোমাৰ মাত তো ইমান ভালকে আহা নাই দিয়া হ'ব ন' কালি কথা পাতিম।
অ অ দিয়া হ'ব দিয়া ঠিক আছে।
উম উম দিয়া হ'ব।
হাৰে
কাটিব পাৰিছা নে?
উম নাই নাই কাতিয়ে হোৱা নাই কিয়বা।
অ কাটিব পাৰা নাই কিয়?
নাজানো নহয়।
এইটো কি প্ৰব্লেম দিছে আকৌ।
কাটি